হেল্ল', অ', নমস্কাৰ। কি কৰি আছে আপুনি?
অ', এনে বিশ্ৰাম কৰি আছিলোঁ ৰবা, তুমি কি কৰি আছা?
বিশ্ৰাম, মই এখন চলচিত্ৰ চাই আছিলো ৰবা।
অ', ভালেই কৰিছা, কি বাৰু?
অ', চলচিত্ৰ। ফুলকোঁৱৰিৰ কিবা ফুলকোঁৱৰীৰ চলচিত্ৰ হয়, ফুলকোঁৱৰী বুলি নাম হয় আৰু। অ', তুমি চোৱা নাই চাগে ন', নে চাইছা?
অ', নাই, নাই, নাই, মোৰ মনত নাই বাৰু, চোৱা নাই মই দিয়া। কোৱাচোন অলপ মোকো তাৰ বিষয়ে, নাই, নাই।
তুমিও চাবাচোন, তুমিও চাবা, মই তোমাক কোনটো সেই দিয়ে, চেনেল নাম্বাৰো অ', সময়টো জনাই দিম, তুমিও চাবা। মানে তোমাৰ কাহানীটো আৰম্ভ হয় এনেকে, অনে, অনেক দিন আগত তে আৰু, অ', কৈ আছো, মানে অনেক দিন আগতে এখন গাঁৱত ফুল কোঁৱৰী নমৰ এগৰাকী সুন্দৰ আৰু ভাল ছোৱালী আছিল আৰু। তাই, তাইৰ যদিও বেছি ভাল পৰিয়ালৰ নাছিল যদিও সকলো সকলোকে মানে সহায় কৰিছিল আৰু, আৰু সদায় সত্য কথা কৈছিল আৰু পোৰা, তাৰপিছত এদিন তাই জংঘললৈ, আহ খৰি আৰু ফুল সংগ্ৰহ কৰিবলৈ গ'ল। তাত তাই এজনী, আহ বৃদ্ধ বৃদ্ধাক লগ পালে, বৃদ্ধাজনীয়ে পানী আৰু খাদ্য বিচাৰিলে। ফুলকোঁৱৰী যিহেতু ভাল ছোৱালী হয়, তাই নিজৰ লগত থকা খাদ্যৰ পানী খিনি ধুনীয়াকে দিলে আৰু, তাই মানে ভাল পাইছে আৰু খুব ভাল পাইছে, আনন্দ পাইছে, দি
মানুহক সহায় কৰি ভাল পায় আৰু মানে।
অ', তাই ভাল পায় আৰু, সেনেকে আৰম্ভণি হৈছিল আৰু তোমাৰ কাহানী খিনি। তাৰপিছত, বৃদ্ধাজনীয়ে হয়, কিন্তু কথাটো কি হ'ল জানানে, বৃদ্ধাজনী আছিল এগৰাকী পৰী।
হয় হয়।
কৰি আছিল, ফুল কৰি দয়া আৰু নম্ৰতা সন্তুষ্ট হৈ পৰিতে তাইক আশীৰ্বাদ দিলে, তাইৰ মুখেৰে কথা কলেই ফুল আৰু মুকুতা খৰিব, তাইৰ জীৱনত সুখ সমৃদ্ধি হ'ব বুলি পৰিজনীয়ে ক'লে আৰু তাইক। যিহেতু তাইক সহায় কৰিলে, অ' সেনেকে কৈ দিলে আৰু তাইক। শেষত গাঁৱলৈ উভতি অহাৰ পিছত, সকলোৱে তাইৰ আশ্চৰ্য ক্ষমতা দেখি আবাস হ'ল। কিন্তু গাঁৱৰ এজনী লভী ছোৱালীয়ে, একে আশীৰ্বাদ পাবলৈ পৰিৰ ওচৰলৈ গ'ল, যিহেতু তাই গাঁৱত গল সকলো অ' অ', অ', ঠিকে ধৰিছা, ঠিকে ধৰিছা তুমি, তাই বৃদ্ধা অপমান কৰিলে আৰু সহায় নকৰিলে। চাবাচোন, অ' এইবাৰ পৰিয়ে তাইক অভিহাপ দিলে যে, তাইৰ মুখেৰে কথা ক'লে সাপ আৰু বেঙ ওলাব। কিবা সেনেকে ক'লেচোন। লোভি ছোৱালী, অ' বিপৰীত নহয় এইটো বেলেগ ছোৱালী আৰু।
এতিয়া বেলেগ হ'য়।
এইটো বেলেগ ছোৱালী হয়, মানে ফুলকুবৰীক দেখা পাই ভাবিলে কি মোকো দিব এনেকে গ'লে ক'লে কিবা সেনেকে ভাবিলে নেকি, তাৰ পিছত লোভি হয় লভী ছোৱালীয়ে শেষত নিজৰ দুখৰ বাবে লাজ পাই গল, তাৰপিছত
এতিয়া ফুলকুবৰী যিহেতু তাই সততাত আছিল, তাইৰ দয়া আছিল, আৰু নম্ৰতাৰ তাই শেষ মানে সুখী জীৱন লাভ কৰিলে, এতিয়া, তা এতিয়া সেই আনজনী ছোৱালীজনীও যদি গল গ'লে হয়, তাই হ'লে কিন্ত, তাই ধৰা উল্টাটো কৰিলে দিয়াচোন, চ' টো মানে তোমাৰ এইখিনি শিকিব পাৰি আৰু, দয়া আৰু সহায় কৰিলে মানুহৰ ভাল হয় বা
উম, এদিন হলেওঁ মানে ভগৱানেও মানে চকু মেলি চাব আৰু ন, তুমি যদি সত্য পথত থাকা।
হয় হয়, লোভ আৰু মানে অহংকাৰ ফল বেয়া আৰু আৰু নম্ৰতা মানুহৰ আটাইতকৈ ডাঙৰ গুণ হয় বুলি কয় আৰু, এনেকে শিকিব পাৰি আৰু আমি চালে বস্তু
তুমি তুমি ক'ত চালা বাৰু? দূৰদৰ্শনতে চাইছা?
মই অ' হা, অ', অ' ঠিকে ধৰিছে। তাতে চাইছোঁ। তুমি, তুমি কোনখন চোৱা? তুমি অ' তুমি কোনখন চলচিত্ৰ চোৱানো তাতে?
চলচিত্ৰ মানে চাওঁ মানে কিবা কিবি তুমি মই মানে সেইদিনা, কালি মই যোৱাকালি জয়মত তিৰ বিষয়ে মানে চালোঁ আৰু দৰাখন পাল দিছিলে।
সে-সেইখনৰ বিষয়েও কৰিছ কৈছে নেকি?
অ' জয়মতীটো আমি পঢ়িছোঁয়ে মানে বিদ্যালয়ত পঢ়িছোঁ। কিতাপত পাইছোঁ। উম, ভাল লাগে মানে। আৰু আৰু এতিয়া বহুত দিনৰ মূৰত চালোঁ, দূৰদৰ্শনতেই চালোঁ বাৰু। উম, এনে তুমি জানা ন' জয়মতীৰ বিষয়ে?
এ, ইমান এটা বিশেষকে নাজানো, কোৱাচোন ময়ো চাম ভাল লাগিলে।
মতী জয়মতী কোনৱাৰী আছিল অসমৰ ইতিহাসৰ এগৰাকী অতি, তেওঁ মানে অতি স, অতি সাহসী আৰু ত্যাগী নাৰী আছিলে আৰু, উম, বহুত সাহসী আছিলে তেওঁ। তাৰপিছত আৰু সোতৰশ শতিকাত আহোম ৰাজ্যত ৰাজনৈতিক অচ সময়ত গদাপানীক ধৰিবলৈ মানে চেষ্টা কৰা হৈছিলে, গদাপানী মানে জয়মতীৰ তেওঁৰ স্বামী আছিলে।
হয় নেকি? মানে এইটো মানে বহুত প্ৰাচীন কালৰ কাহানী হয় ন'?
অ' হয় হয় মানে বহুত ভাল লাগে আৰু কাহিনীটো, ইমান মানে সাহসী নাৰী আছিলে তেওঁ মানে
চাম দিয়া, ময়ো
অ' চাবা তুমি, তুমি অ' মানে চাবা আৰু দূৰৰ অসম বুলিয়ে নহয় তুমি মানে পাবা কিতাপতো পাবা, গ্ৰন্থবোৰত তো পাবা মানে।
অ', অ' কিন্তু ছবি বা চলচিত্ৰত চালে বেছি মন মন থাকে।
হ, মনত থাকে হয় হয় অ', আৰু তুমি ধৰা কিতাপ কিনিবও পাৰিবা তুমি। তুমি ধৰা দোকানত গ'লে জয়মতীৰ বিষয়ে তেনেকুৱা কিতাপো পায় গ্ৰন্থ হিচাপে, কিনিবও পাৰা। অ' সেনেকৈ পঢ়িব পাৰে কিন্তু স্বামীক মানে গদাপানীক যেতি ধৰিবলৈ চেষ্টা কৰিলে আহোম ৰাজ্যত ৰাজনৈতিক মানে অস্থিৰতাৰ সময়ত জয়মতীয়ে কি কৰিছে স্বামীৰ মানে অৱস্থান প্ৰকাশ নকৰি বহুত দিন ধৰি হয়, অমা অমানসিক মানে অত্যাচাৰ সহ্য কৰিছিল, তাৰমানে জয়মতীয়ে তাৰমানে বহুত অত্যাচাৰ কৰা হৈছিল তাৰমানে জয়মতীক যেতিয়া মানে কৈছিল স্বামী ক'ত গ'ল গ'ল, তেওঁ মানে কোৱা নাই, নক'লেই মানে মুখ খুলি নুখুলিলেই মানে ইমান অত্যাচাৰ কৰে পিছতো মুখ খোলা নাই তাৰমানে। ইমান মানে অত্যাচাৰ সহ্য কৰি আছে। তাৰমানে ধৰা তোমাৰে নিজৰ স্বামীৰ কথাটো নক'লেই মানে ক'ত হৈছে শেষত তেওঁ দেশ আৰু স্বামীৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিলে, শেষত তেওঁৰ প্ৰানেই গুচি গ'ল তথাপিও মানে এ, তেওঁ স্বামীৰ কথা নক'লে মানে ক'ত আছে।
ইমান অত্যাচাৰ সহ্য কৰিও কৈ নিদিলে।
অ' নক'লে, ইমান মানে তেওঁলোকৰ মাজত মৰম ভাল পোৱা মানে বিশ্বাস, মানে স্বামীৰ প্ৰতি সন্মান আছিলে তাইৰ মনত। এনেকুৱা আৰু মানে আৰু জয়মতীৰ এই মহান ত্যাগৰ ফলত গদা পানী পিছত আহোম সিংহাসনত বহি মানে গদাধৰ সিংহ নামেৰে ৰাজত্ব কৰিলে আৰু আহোম ৰাজ্যক শক্তিশালী কৰি তুলিছিল গদাপানীয়ে মানে তেওঁৰ স্বামী আৰু জয়মতিক অসমৰ ইতিহাস বহুত সাহস ত্যাগ আৰু দেশক দেশ প্ৰেমৰ প্ৰতীক হিচাপে তেওঁক সন্মান কৰা হয় সেইকাৰণে বুজি পাইছা।
হয়।
অ এনেকুৱা আৰু তেওঁৰ স্মৃতিত প্ৰতি বছৰে জয়মতী উৎসৱো পালন কৰা হয়তো। ইমান মানে সাহসী আছিলে অ বহুত সাহসী ত্যাগ। আৰু দেশ প্ৰেমৰ প্ৰতি কি কলা?
মানে মানে জয়মতী উৎসৱ নে কিবা কলা যে তুমি জয়মতী?
অ তাৰ মানে জয়মতী উৎসৱ পালন কৰা হয় তেওঁৰ আৰু স্মৃতিত কৰে আৰু এইটো প্ৰতি বছৰে।
অ মই দেখিছিলো মানে দুদিন মান না কেইদিনমান আগত। এই খবৰটো বাতৰিটো পাইছিলো।
অ হয় দিয়া তেনেকুৱা মানে। ইমান সৎ সাহসী আছিলে তেওঁ তাৰ মানে প্ৰাণ হেৰুৱালে তথাপিও তাৰমানে স্বামীৰ কথা নক নকলে আৰু মানে তেনেকুৱা আজিকালি এনেকুৱা হ'ব নে বাৰু তুমি কোৱাচোন?
তাকেতো ইমান ধৈৰ্য্য আছে মানুহ গৰাকীয়ে তাই আৰু ফুল কুঁৱৰি একে একে ধৰণৰে
উম তেওঁক মানে তাইক কি কি অত্যচাৰ কৰাই আছিল? তেওঁক মানে গছত বান্ধি থৈছিল থৈ মানে গৰম পানী গাত ঢালি দিছিলে উতলা গৰম পানী। আৰু বহুত উম বহুত শাস্তি তি দিছিলে বহুত গাত মানে চোৰাতেৰে মাৰিছিলে আৰু এডাল গছৰ কিবা কি আছিলে নামটো পাহৰিলো কিবা মানে হয় কিবা কঁটা টাইপৰ মানে কাঁইট কাঁইট গছৰে কাঁইট গছেৰেও মাৰিছে মানে মানে উতলা গৰম
তেওঁ যে একো এটা কথা নকলে ন।
নকলে নকলে একদম নকলে মানে তেওঁৰ স্বামীৰ কথা। স্বামী ক'ত লুকাই আছে নকলেই মানে। এনেকুৱা মানে ইমান সৎ সাহসী। হয় হয় ভাল লাগে এইবোৰ চাই বহুত ভাল লাগে।
আৰু ইমান তাই ধৰা এইবোৰ অত্যাচাৰবোৰ স মানে ভুগিছে নুভুগিলেও হ'লে হয় কৈ দিলেও হ'লে হয় কিন্তু নাই তাই ভুগিব। ভুগিছে ইমান ত্যাগী আছিলে ন।
উম এনেবোৰ কথাবোৰ মানে শুনিলে ভালে লাগে এইবোৰ পঢ়িলে আজিকালিনো ক'ত পাবা এনেকুৱা ন। সেনেকুৱা আৰু।
সেইটোৱেই আৰু সত্যই সাহস আৰু ধৈৰ্য্যৰ জয় হয়।
উম হয়। তুমি নিজৰ মত তোমাৰ দৃঢ় বিশ্বাস বা সাহসী হ'ব লাগিব তেতিয়া তুমি মানে নিজৰ মানে কৰ্মৰ ফল এদিন পাবাই। তাৰমানে নিজে স
তাইৰ মানে মা হয়। মানসিক ভাৱেও মানে বিৰাট সে আছিলে সাহসী আছিলে বিশেষকৈ। ধৰা
উম হয় হয়, বহুতেই সাহসী আছিলে হয় নহলে এনেকৈ পাৰিবনে সহ্য কৰিব তুমিয়ে কোৱা গাত গৰম পানী ঢালি দিছে। মাৰিছে, উম গছত জেৰেঙা পথাৰত মাৰিছিলে ত জানানে জয়মতী মানে যোনখন পথাৰত মাৰিছি পথাৰখনৰ নামটো মানে অ এইটো বহুত বিখ্যাত হয় মানে হয় হয়।
হয় হয় এইটো এই এইবোৰ জেগাটো ক'ত আছে এই জেগাটো?
জেগাতো ক'তবা আছে পাহৰিলোয়েই ৰবা। পাহৰিলোঁ এইটো মই।
উম তাকে মই জানাত এইটো তোমাৰ কি কয় জেগাতো তোমাৰ উ সেইফালে আছে নেকি তোমাৰ এইটো চাইডে, কি কয় অহ উজনিৰ ফালে আছে নেকি উজনি অসমৰ ফালে।
উম সেইখিনি শিৱসাগৰখন নেকি? অ শিৱসাগৰৰ ফালে যায় অ হয় দিয়া, শিৱসাগৰৰ ফালে হব পাৰে। হয় দিয়া হয় দিয়া অ এনেকুৱা উজনী ফালে আছিলে।
বেছি তাই-আহোমৰ তোমাৰ কাহিনী কথাবোৰ মানে তাৰে লগতে জড়িত।
অ শিৱসাগৰ ৰংঘৰ আছে কাৰেংঘৰ আছে এইবোৰ আহোমৰ দিনৰে এইবোৰ মানে। পৰ্যটকবোৰে চাব যায়, অ তলাতল ঘৰ আছে।
এইখন জেৰেঙা পথাৰ খনো চাব যায় চাগে ন?
যাই যাই। তেওঁৰ প্ৰতিমূৰ্তি হিচাপেও আছে চাগে ন, জয়মতীৰ মানে প্ৰতিমূৰ্তিও সজাইছে নেকি এইটো বাৰু গম নাপাওঁ।
হয় চাগে। ময়ো গম নাপাওঁ তেওঁৰ স্বামী কিন্তু বিৰাট ভাগ্যৱান আছিলে।
অ এনেকুৱা সত সাহসী হয় হয়। সেইটোৱে মানে ভাল লাগে এইবোৰ মানু্হ।
সি সকলোৱে এনেকুৱা হবলৈ শিকিব লাগে, হয় নে?
উম অনুপ্ৰেৰণা পায় বহুত পায়।
বহুতখিনি শিকিব পাৰি ধৰা।
নকবা আৰু বহুতখিনি পাৰি।
সেইটোৱে দিয়া তেনেহলে ৰাখিছো ন?
অ হয় হয় দিয়া।